হেল্ল'
অ কি কৰিছা?
মই আছো এনে। তুমি?
আচ্ছা। মইও এনে ভাত খাই আহিছো এতিয়া।
অ। বাকী ভাল? অ মই খালো।
আচ্ছা আচ্ছা। ঠিকে আছে।
বাকী চবৰ ঘ ঘৰৰ ভাল?
অ খবৰ ভালেই।
ঠিকে আছে। মানে তুমি ক'ত আছা এনে? অ মোৰ ভালেই। বাকী তোমাৰ বেকগ্ৰাউণ্ড অলপ নইছ আহি আছে, ক'ত আছা?
মই ঘৰতে আছো।
অ আচ্ছা আচ্ছা ঠিকে আছে দিয়া। বাকী এতিয়া তোমাৰ ক কি পঢ়ি আছা এতিয়া?
এতিয়া মই জাষ্ট এ টুৱেলভ পাছ কৰিছো। তাকে কেৰিয়াৰৰ বহুত টেনচন হৈ আছে।
আচ্ছা আচ্ছা। এতিয়া মানে টুৱেলভ পাছ কৰিছাই, এতিয়া কি কৰিবা বুলি ভাবিছা কি কৰিবা?
তাকে চাওঁ। এতিয়াতো চিয়ৰ হোৱা নাই, কিন্তু তাকে ঘৰৰ পৰাও বহুত কথা কৈ আছে। কিবাতো কৰিব লাগিব বি এ কৰিম নেকি।
আচ্ছা বি এ কৰিবা ন? বাকী তোমাৰ, মইও বি এ কৰিছো মানে।
অ তুমি এতিয়া কি কৰি আছা কৰ্চ?
এতিয়া মোৰ কৰ্চটো তোমাৰ ইকনমিক্স কৰি আছো বি এত।
অ।
অ মানে মোৰ মানে, ইকনমিক্সটো ভাল আছিল ন, আৰু টুৱেলভতো ইকনমিক্স লৈছিলোঁ মই।
আচ্ছা, কি কৰিম বুলি ভাবিছা মানে ইকনমিক্স লৈ পেলাই আগলৈ কেৰিয়াৰ?
এতিয়াতো ইক'নমিক্স লৈ পেলাইতো তাই মানে বস্তু বহুত বিলাক আছে, কিন্তু এটা চবতকে ইম্পৰ্টেণ্ট যোনটো ইক'নমিক্স লৈ মানুহে কৰে, সেইটো হয়। মানে দোকানৰ, দোকানৰ কাম বিলাক যেনেকে ডেইলি বাগৰা হয়।
অ', অ'। উম্, উম্ ভালে আছে।
মানে মোৰ পাপাৰ দোকান আছে ন, তাতে মানে মই বস্তু বিলাক চম্ভালিব পাৰিম। ক'ত কি হৈ আছে। দোকানৰ জ্ঞান পায়, সেইটো মানে ট্ৰেডিঙৰ বিজ্নেচৰ জ্ঞান পায় ন?
অ', অ', বিগ। ফেমিলী বিজনেচ ন, ত ভালে আছে ইক'নমিক্স। ত ভাল ভাল টপ হেৰি হয়, মেজৰ হয়।
সেইটোয়ে, বাকী তুমি কি কৰিবা?
মই চাওঁ, লাইক চাইকলজিত হেৰি কৰিম, মেজৰ ল'ম বুলি ভাবিছোঁ তাকে। দিছোঁ, চাওঁ কি হয় এতিয়া, চি অ ডি দিছোঁ।
আচ্ছা, চি অ ডি দিছা ন? আচ্ছা। মানে তুমি এইটো তোমাৰ মানৱ দিনৰ লগত পঢ়িবা ন! মানৱ বীণ।
হেৰি তাত লাইক এনেকা হয় ন, কি হেৰি মানুহৰ অ', ই যোনটো ব্যৱহাৰ তাৰ, হেৰি তোৰ ওপৰত কথা হয়। যেনেকে মানুহৰ ব্যৱহাৰ দি মানুহৰ হেৰিটো গম পাই, অ'মানুহটো কেনেকা। আৰু কি চলি আছে?
আচ্ছা, আচ্ছা, তাৰ মানে ব্ৰেইন টো পঢ়িব পাৰে ন, মাথাটো কি চলি আছে এইবিলাক।
ব্ৰেইনটোক পঢ়িব নোৱাৰি একচুৱেলি, কিন্তু মানে এই বিহেভিয়াৰটো দি মানে সিহঁতৰ হেৰি গম পায়, কেনেকা টাইপৰ কেনেকা হেৰি মানুহ হয় আৰু তেনেকা, কেনেকা মানুহ হয়। তো, বা, তাৰ পাৰ্চনেলিটিটো গম পায়।
অ'। ঠিকে আছে, গম পাইছোঁ। আগতেটো তোমাৰ চাইকলজি চাবজেক্টটো আগতেটো বেলেগ নাম আছিল ন, কিবা?
উম', নাই চাইকলজি চাব্জেক্টটো এইটোয়ে নাম হয়। কিন্তু এইটোক মনোবিজ্ঞান বুলি কোৱা হয়, চাইকলজি টো মনোবিজ্ঞান বুলি কোৱা হয়। য'ত উম্, মানুহৰ হেৰি মাত-ব্ৰেইনৰ কথা পাত হেৰি কৰা হয়।
আচ্ছা, আচ্ছা, মানে হিউমেন বিহেভিয়াৰ ন?
হিউমেন বিহেভিয়াৰৰ ওপৰত, য়েছ। সেইটোৰ ওপৰত কথা পতা হয়।
আচ্ছা আৰু মই যেতিয়া পঢ়িছিলোঁ ন, চাইকলজিত। তেতিয়া এটা ডেফিনেশচন আছিলে, আগতে এতিয়া চাইকলজি টো তোমাৰ হিউমেন বিহেভিয়াৰত এইটো পঢ়া আছিলে, তোমাৰ হিউমেন চ'লৰ ওপৰত।
অ', আগতে মানে এনেকা মানুহে আগতে মানে মানুহৰ কি চাইকলজি মানে যোনটোত, তুমি অলপ আগতে ক'লা। চাইকলজি মানে মানুহৰ মাথা পঢ়িব পাৰে, সেইটো নহয়। চাইকলজিত টো, এই আগতে মানে চবে সেইটোয়ে ভাবে, কি চাইকলজি পঢ়িছে যে মানে মানুহৰ মাথাটো পঢ়িব পাৰে, কিন্তু তেনেকুৱা নহয় চাইকলজি দি আমি মানুহৰ বিহেভিয়াৰ টো গম পাওঁ, কেনেকুৱা ধৰণে সেই মানুহজনে থাকে। আৰু তেখেতৰ গোটেই সেই আচাৰ ব্যৱহাৰ খিনি দি আমি মানে, হেৰি সিহঁতৰ পাৰ্চনেলিটিটো গম পাওঁ।
অ', আচ্ছা আচ্ছা গম পাইছোঁ।
আৰু এইটো মানে এনেকা হয় এটা বিলিভ হয় আৰু মানুহে তেনেকা ভাবে কিয় চাইকলজি পঢ়িছে মানে কি হেৰি মাথাৰ কথা। মাথাৰ কথা গম পাব তেনেকুৱা নহয়, আমি মানে সেইটো সিহঁতৰ
অ।
ব্যৱহাৰটো গম পাওঁ। ব্যৱহাৰ আচাৰণ সেইটো গম পাওঁ আৰু সিহঁতৰ।
অ', সেইটো মাষ্টাৰ কৰিলা সেইটো তুমি নামৰ যে ডক্টৰ থাকে, তেনে সেইটো বনিব পাৰিবা ন'?
অ', মই চাইকিয়াট্ৰিষ্ট ন' চাইকলজিষ্ট বনিব পাৰিম বিকচ মোৰ আৰ্টচ আছে ন'। যাৰ মোৰ হিউমেনিটিজ আছে আৰ্টচ আছে ত' চাইকলজিষ্ট বনিব পাৰিম। মই আ, চাইকিয়াট্ৰিষ্ট বনিব কাৰণে মই মেডিকেল লাইনত যাব লাগিব। যোনটো মানে মই লোৱা নাই মই হেৰিত নিটৰ সিপিনৰ তেনেকুৱা কৰিব লাগিব কিন্তু চাইকেল চাইকাট্ৰিষ্ট নহয় মই চাইকলজিষ্ট বনিব পাৰিম বা এনেকা কাউনচিলিষ্ট বনিব পাৰিম যোনবোৰ এনেকা থাকে না ইণ্টাৰভিউত বোৰত কাউঞ্চিলাৰচ থাকে বা চাইকলজিষ্ট যোনে থেৰাপি দিয়ে তেনেকা বনিব পাৰিম আৰু
আচ্ছা আচ্ছা গম পাইছো অ' সেইটো পাৰিবা বাৰু আৰু মই শুনিছো সিহঁতৰ পইচাও ভালে পায়
অ' পইচা এইটো ভালে মানে আছে এইটোত মানে আমি এনেকুৱা পাৰ আৱাৰ আমি পইচা ল'ব পাৰো। কি কিমান আউৰ কাউঞ্চিলৰ হিচাপত সেইটো হিচাপত আমি মানে পইচা লব পাৰো কি আমাৰ যিমান আমাৰ কোৱালিফিকেচন বাঢ়িব সিমান আমি মানে নিজৰ ফিজটো বঢ়াব পাৰো আৰু তেনেকুৱা টাইপৰ হয়।
অ' এইটো বাৰু ভালে জব বিকজ মানে আজিলোকৰ মানুহ মানে বহুত ডিপ্ৰেছনৰ আৰু বহুত ষ্ট্ৰেইছ থাকে ন ত তোমাৰ ওচৰত আহিব পাৰিব ইন্টাৰ প্ৰবেলেম খিনি তুমি চল্ভ কৰিব পাৰিবা এনেকে কাউচিল কৰি পেলায়।
অ' আৰু এ ইটো মানে এনেকা এটা জব হ'ল ন যোনটো মানে আজিকালি এ আই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বহুত বাঢ়ি আছে। ত আ চাইকলজি এনেকা এটা জব হয় চাইকলজিষ্ট এনে এটা জবৰ যোনটো মানে এনেকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ ইমান পটকে কভাৰ কৰিব নোৱাৰে বিকজ মানুহে ডিপ্ৰেছ হয় পেলাই এনেকা ফোন উন যাই ত দূৰ হয় পেলাই এনেকা চাইকলজিষ্ট বোৰৰ ওচৰলৈ আহে। ত মানে সেইটো হিচাপত এনেককা এটা জব যোনটো মানে এনে ইজিলি কোন কোনোবাই টেক'অভাৰ কৰিব নোৱাৰে মানে আঁতৰাই ল'ব নোৱাৰে।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু এইটো জব ভালে আৰু মোৰ এ মাহী এজনী আছে ন
অ' অ'।
মানে মোৰ মাহীজনীও এইটো কৰে মানে। তাতে মানে মাহীজনীয়ে কয় মোৰ আহে সপ্তাহখন মানে- ছ সাতজন মানে আহে মানে দিনটোত এটা আহে মানে- কাউচিল কৰিবলৈ নিজৰ প্ৰব্লেম লৈ পেলাই আহে আৰু মানে-
অঁ অঁ!
সেইটোয়ে আৰু তোমাৰ কিবা প্লেন বি আছে ন যি মানে এইটো ইফ তুমি- কৰিব নিবিচাৰিলে বেলেগ কিবা কৰিবা কেৰিয়াৰ কাৰণে-
কাৰিয়াৰৰ প্লান বি ছবতে- কে লাইক এনেকা থাকে ন কি লাষ্ট অপচনৰ নিচিনা টিচি। যোনটো মই এতিয়াও কৰাই থাকো টিউচন লওঁ মই- তেনেকা টিচিঙৰ টিচিঙৰ চাইডে যাব পাৰি আৰু কজ্জ বি এ কৰি- পে মই এম এ তাৰ পিছত বি এড বি এড কৰি ল'ব পাৰো ত' সেইটোতে মই টিচিং লাইনতো যাব পাৰো। আৰু আজিকালি চাইকলজিও- যোনটো চাবজেক্ট হয় সেইটো মানে চব স্কুলত আছে। মেইনলি ত' এইটো মই যদি হয়। চাইকেলজিষ্টো নবনো মই চাইকেলজ টিচাৰো বনিব পাৰোঁ।
আচ্ছা আচ্ছা পাৰি বাৰু তেনে ঠিকে আছে তুমি বাকী তুমি টিউশচন কৰোৱা কিমান ক্লাছৰ কৰোৱা?
মইতো এতিয়াতো বাৰু সৰু পোৱালি খিনি কৰাও আৰু যোনখিনি- গাৱত সৰু ল'ৰা ছোৱালী থাকে।
অঁ।
অঁ ফাইভ ছিক্স ছেভেন এইট অঁ কেতিয়াবা টেনৰো ভৰাইছিলো নাইন টেনৰ। অঁ অঁ তেণেকা কৰাও আৰু।
ঠিকে আছে তোমাৰ ঠিকে আছে তেনে কেৰিয়াৰটো তোমাৰ মানে আছে ন মানে এইটো কৰিব পাৰিবা আৰু। টেনশচন নাই।
অঁ তেনেকোৱাতো কিন্তু তথাপিও মানে এতিয়া হেৰি এডমিচন হোৱা নাই ন ত তাৰ কাৰণে অকমান। হেৰি লাগি আছে, কি হব নিচিনা। চি বি টি দিছো, চি বি টিৰ ৰিজাল্টৰ ওপৰত গম পাব।
হব হব গম পাইছো দিয়া, বাকী মোৰ তাতো আছে মানে মোৰ ঘৰৰ ওচৰতো আছে অলপ। ক্লাছ ছিক্স, চেভেনৰ ষ্টুডেণ্ট, মই পঠাই দিম দিয়া। তুমিতো টিউচন কৰোৱা ন?
অ অ কিন্তু অ ঠিকে আছে পঠিয়াবা তুমি।
হ'ব দিয়া মই পঠাই দিম তোমাক সেইটো কথা নাই। বাকী, কিবা এটা কামিচন দি দিবা আৰু মোক।
চিয়ৰ চিয়ৰ চিয়ৰ, কমিশন কম। ভালে মানে কমিশন পাই যাবা দিয়া। ফি ফিল
অঁ কোৱা?
নাই নাই কও, কোৱা কোৱা?
মানে মই ভাবিছো, ইফ মোৰ অপচন ওৱান ন, এইটো মানে পাপাৰ দোকানে চম্ভালিম বুলি। ইকনমিক্সটো পঢ়িছো, ইফ এইটো নহ'লে মইও ভাবিছো। তোমাৰ এনেকে বেংকিঙৰ লাইনত যাম বুলি, বেলেগ এটা কৰ্চ কৰি পেলাই।
অঁ বেংককিংটো বহুত ভাল লাইন হয় সেইটো। যাব পাৰা আৰু, ফাইদাও আছে।
অ, সেইটোয়ে তোমাৰ বেংকিংটো কৰিলে ভাল ন, মানে আজিকালিতো বেংকিং লাগেই আৰু যিমান আৰ্টিফিচিয়েল তোমাৰ যিমান এডভাঞ্চ হৈছে। কিন্তু বেংকৰ মানুহ বিলাকোতো আছে ন।
অ সেইটোতো লাগিবই আৰু বেংকৰ মানুহতো এটা লাগিব।
এইটোৱে এইটোৱে।
বেংককিংও এটা ভাল কেৰিয়াৰৰ তুমি তাত গৈ পেলাই ভালকে পাৰিবা আৰু।
অঁ সেইটোৱে আৰু। মই শুনিছো চাইকলজি চাবজেক্টটো অলপ টান আছে, ত তুমি ভালকে পঢ়িব লাগিব দেই।
অ চাইচলজি চাবজেক্টটো একচ'লি বহুত টান হয়। তাত উ উ যোনবোৰ। কথা আছে সেইখিনি মানে, ফটককে বুজিব নোৱাৰি, কিন্তু তাত যোনখিনি প্ৰেক্টিকেল হিচাপত হয়, সেইখিনি ভাল হয় আৰু। উ মানুহৰ আমি এংজাইটি লেভেলচ গম পাওঁ। যোনটো ভয় খাই সেই তো তেনেকা মানে আমি টেষ্ট কৰিব পাৰো আৰু কিমান এনজাইটি লেভেলচ আছে। কিমান হেৰি আছে, তো তেনেকা টাইপৰ আমাৰ এতিয়ালৈকেতো মই বাৰু টুৱেল্ভৰলৈকে পঢ়িছো। টুৱেলভৰলৈকে আমাৰ কেইটামান টেষ্ট আছিলে, যেনেকে চিহ্না এনজাইটি টেষ্ট এইবোৰ আছিলে। তো' হেয়াৰ টেষ্ট বোৰ দি আমি গম পাওঁ কি ইহঁতৰ এনজাইটি স্কিলচ কিমান হয়? আৰু যদি আমি মানে হেল্প কৰিব পাৰো সেই মানুহখিনিক।
আচ্ছা, আচ্ছা গম পাইছো, বাৰু তোমাৰ কিবা হেল্প লাগিলে ক'বা মোক ন। অ, হ'ব দিয়ক, বাই- বাই।
অঁ, অঁ, ৰাখিছো দিয়ক।
অ